অঁ শুনিছে।
অ শুনিছো দে।
অঁ। হেৰি কি বুলি কয় ভাত নাই গৈছিলো খাবলে। তাৰছতে খাম যে আহ ল গুচি আ।
অ অ অ।
আহিব সময় হৈছে আৰু ইমান সময়ত আহেই নহয় মই বোলো একেবাৰে ফোনটো। কৰি পেলাই যাওঁ আও।
অ মই খাইপেলাই গাটো তিয়াই ললোগৈ তই ফোন কৰালে। গাটো ধুই আহিছো আহি পেলাই হে। কাপোৰ চাপোৰ পিন্ধি আহ ভা আজি একে মূৰ বিষ হৈ গৈছে গ ইমান গৰম পৰিছে বা।
আজি বহুত গৰম আকৌ মই তাত যে সিহঁতৰ ঘৰত এ চি লগাই থৈছ। ছে কাৰণেহে থাকিব পাৰিছোঁ নহ'লে একদম বাহিৰলৈ ওলাই আহিলে। একে থাকিব মই এনেই এই চি ইমান নলও নহয় ঘৰত বুজা নাই কিন্তু আজি যিটো। গৰম মানে একে মাথা ছাথা বেয়া হৈ গৈছেগৈ।
মানে এইটো গৰমত মই ভাত পানী খুৱাই ৰাতি এঘাৰটা বাজিত ইহ। তক লৈ আকৌ। এই ফুল চুল খোপাৰ লগত অকমান লাগি অকমান আৰাম লৈ কৰিব লৌতে মানে আকৌ এ। এটাও আজি গলে। যোৱাৰ পিছত আকৌ বৌ মানে ৰাতিপুৱাই নোৱাৰা হৈ থাকিলে এই নোৱা। কেইদিন মানে কিবা কিবি দুপৰীয়া আকৌ মই দিব লাগে যে মোৰ আ। কৌ মই ৰুটি বনাইছো।
উম।
ৰুটি ভাজি সেইখোপা বনাই কৰি সিহঁতক দি কৰি চাহ। টা খোৱাই কৰি লৈ তোৰ চেণ্টাৰলৈ গ'লোগৈ।
উম।
চেণ্টাৰলৈ গৈ আহি পাইছো।
উম।
গধূলি সময়ত। আহি আকৌ এই কিবাকিবি এটা দি লৈ দাদাই আকৌ কৈছে সেই মানুহ বোলে। এ মাংস অকমান‌ আনুগৈ বনাই দিয়াচ। বিৰাট খং এটা উঠিছিলে মানে মোৰ।
উম।
এতিয়া ম মানে কম কি এতিয়া।
উম।
এয়া দেহা মানে ম মাংস। এ মাংস চাংস কাইলৈ বৰ পাৰি পুহিলো। খালে হ'ল আকৌ আহিছে মই সিহঁতক দুপৰ ৰুটি চৰুটি দিয়ে থৈ গৈছো। গৰম কাৰণে মই দিয়ক কৈছো যে আজি দালি অলপ বনাম আৰু তাৰপিছত মাছ বই হেৰি কৰি দিম বইল কৰি দিম ন হলে ফ্ৰাই কৰি দিম বুলি কলো সি হব বুলি কলে। আহি দিলেহি আকৌ ভেজাল এখোপা মানে কিবা আকৌ বনাইছো সেই সোপা। অঁ' বনাই দিলো বনাই পেলাই দি থৈ আহিছো।
মই আকৌ হেৰি যাওঁ তেই আকৌ ধূমাধূম কাম সোপা কৰি লৈ পেলাই। আটা কেইটামান মাৰিলো মাৰি পেলাই আকৌ এফালে মটৰ মাহ বহাই দিলো তাৰ পিছত এতিয়া ল'ৰাটো যি আমনি যি হেৰিয়া একেবাৰে। মোক মাতি মাতি হেৰি কৰি আছে। ফুৰি লৈ যালে মানে মানে ষ্টেপত উঠিব লৈছে আজ কালি কেইদিন মানৰ পৰা। মানে মোক বিচাৰি বিচাৰি সি মানে ষ্টেপত দুটা ষ্টেপত উঠিলেহিয়ে নহয়। তাৰ পিছত মই এফালে তৰকাৰী খন আদাখিনি মাৰি থলো মাৰি পেলাই মটৰ মাহৰ তৰকাৰী খন বহাই দিওঁ ঘুগুনী টাইপত পত বনাও অকমান তাৰপিছত সি সেইফালে যোৱালৈ মই পৰিবগৈ বুলি পেলাই এনেকে ধৰিব যাওঁতে এইফালে তৰকাৰী মানে দেৰি পুৰি তাৰপিছতে ইমান ভাল তথাপিও দেৰিব নাপালে আৰু তলত অকমান লগা নিচিনা কৰিলে। তাৰ পিছত ধুমা ধুম আহি পানী দিলো তাৰ পিছত তৰকাৰী খিনি এতিয়া মানে কোনেও নাখাই নহয়।
ন গোন্ধ ওলাই আকৌ খাবলৈ বেয়া আক।
অহ গোন্ধও কিন্তু ওলোৱা নাই কিন্তু মানে কালাৰটো বেয়া হৈ গ'লগৈ মানে।
অ গোটেই ৰঙা চাই চাই হৈ থাকিলে কোন খাব।
অ নেখাই নহয় তাৰ পাছতে মই কি কৰিম এতিয়া তেনেকে মই থৈ গুচি গ'লো গৈ দালিও আছিলে। তাৰ পাছত ভাত বনালো ৰুটি কেইখন মানো বনালো তাৰপাছতে আকৌ পুৰি কেইটামান বনাই থৈও গৈছো ভাতো বনাই থৈ গৈছো তাৰপিছত আকৌ আকৌ দালি আছিলে তাৰপিছত সেয়া দালিও আছে বুলি তেনেকে খাব সিহঁতে আ। তাৰপিছত আৰু। আহি পাইছোহি মায়ে কৈছে বোলে একোৱে খোৱা নাই বোলে ইয়াৰ কথা কৈছে। মোৰ আকৌ আজি কি হ'ল মনটো মানে খেলালে মই বোলো আজি পৰঠাকে কিনি লৈ যাওঁ ইয়াৰ পৰা বুলি বেবেজীয়াৰ পা।
অঁ'
তাৰ পাছতে মই তাৰ পৰা মানে আজি পৰঠাও এনেকে লৈ আহিলো মানে সিহঁতে বৰ ধুনীয়াকে দিয়ে চাটনি খন তাৰ পাছত ভাজি দুখন এনেকেকৈ দিছা আৰু। তাৰপিছত দুটা তেনেকে কিনি আনিলো মোক ভগৱানে মনতো খেলাছে নেকি তাত। কিনি লৈ যা বুলি তাৰ পিছত মায়ে কৈছে আজি বোলে একো খোৱা নাই আজি বোলে মুখ ওফন্দাই আছে যা বোলে মোৰ এতিয়া ভয়ো লাগিছে। ওচৰলে যাবলে আহিবলে। তাৰপিছত নাই সাহস কৰি পেলাই যাওঁ বোলো আহিছো আৰু তাৰপিছত সেই খিনি দেখুৱাই পেলাই বোলো এয়াকে খাম। হেৰি মই বোলো এসোপা বনালো যে আজি ভাল নহল। সেনেকা কৰি সেয়া দিওঁতে। সেই দুইটাই বাপেক জীয়েকেহে খাইছে আ। এতিয়াহে মোৰ মানে অকমান ভয়তো কমিছে শান্তি পাইছোঁ আহ। যদি নানা হেতিন হে
মাহ হতে কি খালে বোলো?
মাহঁতে সেয়াকে খালে সিহঁতে দালি আছিলে যে দালি তাৰপিছত পুৰি পুৰি খালে বোলে ভাতো খালে হা এতিয়া আটা অলপ আছিলে মই এতিয়া মাইক কৈছো বোলো দুটা বনাই দিওঁ মাই আছে নালাগে নেখাওঁ মই ভাতকে কেইামান খাওঁ খাম বুলি ক'লে যে তাৰপািছত আটা লাৰু খিনি এতিয়া মই ফ্ৰিজতে থৈ দিম কাইলৈ কিবা এটা কৰিম আৰু। নহব এডাল গেলা গৰমত ক মই মানে কি বনাই থলে ৰাতিপুৱালে বাহি ৰুটিটো খাই মানে ভাল পাই ইহিতে। হয় কিবা লিকতা লিকুটি হয় যে তেুনেকে বনাই থম বুলি ভাবিছে কিন্তু যিটো গৰম পাকঘৰত সোমাই থাকিবই নোৱাৰি
সেইটোৱে মই আজি এনেও পুৰি বনালে সোনকালে হয় ৰুটি বনালে অকমান দেৰি হয়।
অ'।
আমাৰ আমাৰ মই ইয়াতে আমাৰ ৰঙা আটাটোহে খাওঁ। এই বগা আটা খাই খাব ভাল নাপায় কনো।
খাই আমাৰ পোৱালিজনীয়ে যদি পেকেট আশীৰ্বাদ আতা টো যদি আনে
অ'।
দেউতা মানে সেইটো পেকেট হিচাপে আনিছিলে মাজতে তাৰপিছত তাই নেখায় একে।
নহয় পেকেটৰ মানে সেই আশীৰ্বাদ আটাতোৱে আমি খাওঁ। এই ৰঙা টো খাওঁ আৰু আশীৰ্বাদ এটা বগা আটা আছে আছে নহয় বগা টো নাখাও অ'। বগাটো মানে ভাল নাপাওঁ মানে খাবলৈ ৰঙাটো মানে ভাল লাগে খাবলৈ মই ৰঙা টো অলপমান ঘি দুচামুচ মান দি পেলাই গৰম পানী দি মাৰি দিলেও মাৰি দিও আৰু ৰুটি কেইটা খাবলৈ ভাল হয়।
অ'।
কিন্তু ঘিউও অলপ দিব লাগিব।
উম, উম।
তাৰ পিছত এয়া হেৰি সেনেকে বনাই পেলাই মই সিহঁত উম, সাত আঠটামান ৰুটি দি থৈ আহিছো ঘুগুনী চুগুনি বনাই।
অ', তেল দিয়ে তেখনত তেল দিয়ে নে শুকান?
শুকান বনাব লাগিব আমাৰ ইহঁতে তেল দিলে নাখায়।
অ'।
মই সেইটো কাৰণে মাওতে ঘি সৰহকে দি মাৰিলোঁ।
অঁ'।
ঘি মই সেইদিনাখন এক লিটাৰ অ', আধা লিটাৰ আনিছিল নগাৱৰ পৰা ডাইৰি পৰা আনিছো অ'। এ জোত বনাই মানে সেইয়া পা লৈ আহিছিলো ধুনীয়া মানে।
অ', দাম কিমান লৈছে সাতশ?
এ আধা লিটাৰত এ ছশ টকা।
কিমান আহে?
আধা লিটাৰ।
অ', আধা লিটাৰ টেমাটো আধা লিটাৰ টেমা টো কিমান আছে?
টেমা নিদিয়ে সিহঁতে সিহঁতে এনেকে ধুনীয়া হেৰি বান্ধি দিয়ে সিহঁতৰ হেৰি আছে যে এনেকে কেতিয়াবা প্লাষ্টিকত বান্ধি দিয়ে কেতিয়াবা হেৰি তেনেকে বান্ধি পেলাই দি পঠা মই ইয়াত টেমাত সোমাই থৈ দিম আৰু। সেইয়াটো ডায়েৰী যে ডায়েৰী হে তাৰ তাত এয়া দৈ ক্ৰীম মাখন সেইবিলাক বনাই যে।
অঁ', অঁ'।
এই হেৰি চব বনাই তাতে আৰু সিহঁতে তাতে বনাই মানে সেইবিলাক এই টেমা বিলাক এতিয়া বেলেগত বনোৱা আহে হয়।
উম, এ মাখন বুলি যে ক মাখনটোয়ে হেৰিটো নহয় নেকি বাটাৰটো?
অ', বাটাৰটোৱে অ', বাটাৰটোৱে মাখন বুলি কয় অ।
আৰু এটা যে
নহয় মানে দয়ে আছে আছে দৈ ধেৰ কোৱালিটি আছে হে ৰ মা মাখনৰ নিচিনা হৈ থাকে এটা দৈ সেইটো দৈ সেইটোকে কয় নেকি অ' হেৰি দৈ এতিয়া আমাৰ ইয়াতে মিঠা দৈ চিঠা দৈ পোৱা যায়। কিন্তু সেইটো দৈৰ লগত সেইটো দৈ নি নিমিলে সেইটো দৈতকে কালাৰটো একে ক্ৰিম কালাৰ হৈ থাকে
ক্ৰীম অ ক্ৰীম ক্ৰীম খাবলৈ মন যায় কেতিয়াবা কি ক্ৰীম এতিয়া মই খাই পোৱা নাই নহয় নগাও ত চাগে পায় ন
আহ ক্ৰীম কমতটো খাই পোৱা নাই নেকি
কিম নাই পোৱা আকৌ
অ কি ক্ৰীম এইয়া হেৰি এ মানে হেৰি হৈ থাকে পুৰা এই দৈটো দৈৰ ওপৰত যে মখাটো যে এ যেনেক কোৱা তাতোতকৈ মানে আঠা আঠা বেছি হয় আৰু মানে মিঠা হয় অকমান মানে সেইটো দৈটো নিচিনা টেঙা নহয় আহ পুৰা তেল তেল হয় মানে সেই তেনেকুৱা
ক্ৰীম খাই পোৱা নাই মই মানুহে হাঁহিব চাগৈ ভাবিব এজনীকে ক্ৰীম খাই পোৱা নাই কিন্তু নাই পোৱা মই
আহ হা হা মই হেৰি আনো এক পুৱা আনো কিমত সেই ভাগ ভাগ আছে মানে এ কিছুমান কি মানে সীতানাথ সীতানাথ ভানদাৰ পৰা অনা ক্ৰীম বিলাক বা বেলেগ বেলেগক কিম দাম টো বেলেগ বেছি বেলেগ বেলেগ আ এ হেৰি এইয়া বিহুত ভিনদও এ লৈ আহে সেয়া ক্ৰীম মানে এ পোৱাত মানে হেৰি আঢ়ৈশ টকা লয় সৰু টেমা সেইটো তই সে দুচামুচ ল'লেইতো ধুনীয়াকে খাব পাৰো মানে জলপানৰ এ কে তেল তেলীয়া তে মানে কি তেলৰ নিচিনা হেৰী এটা হৈ যায় যে ধুনীয়া মানে কিম ক্ৰীম খিনি তেনেকুৱাই হয় এ কিম এতিয়া মই ঘৰলৈ লৈ যাব লৈকো এতিয়া এতিয়া এইটো ছিজনত আমাৰ ইয়াত পোৱা নাযায় বিহু ছিজনতহে পায় কিন্তু নগাঁও ত পাম নগাঁওত মই সেইদিনাখন যে ঘি বিচাৰি গৈছো
উম
চব আছে মলাত ধুনীয়াকে থৈ থৈ দিছে এইয়া হেৰি মাটিয় মলা যে অ তাত থৈ থৈ দিছে মই তাৰ পৰা ঘি আনিছো মানে মই এইজনীক মানে দালি চালিয়ে ক'ৰবাত ক'ৰবাত ঘি দি দি খুৱাম বুলি পেলাই মই হে ঘি লৈ আহিছো
উ এতিয়া বেলেগৰ আগত নাই কোৱা বেলেগৰ আগত এইবিলাক কথা নকোৱা হাঁহিব হয় এতিয়া আপোনাৰ আগত কৈছোঁ খাই পোৱা নাই ক্ৰীম
বিহুত গ'লেহে লৈ যাব পাৰিব ৰ ইয়াত বিহুতহে পোৱা যায় নগাঁওত বোলে নগাঁও গ'লে আকৌ নগাঁৱৰ পৰা আকৌ মই সেইফালে যোৱা নহয়ে যে
এনেই ধৰি লওক ৰসমলাই কিবা কিবি এসোপাহত ধৰি লওক খাই পাইছো মই মিঠাই জাতীয় বস্তুবিলাক কিন্তু এই ক্ৰীম আৰু মিঠাই দৰে সেইবিলাকো খাইছো কিন্তু এই ক্ৰীমটো মানে খাই পোৱা নাই মই
অ এ নগা মৰিগা খালে ভাল এ যিতি সময়তে পোৱা যায় আকৌ সেই সেই তেনে কোৱা সেইবিলাক হ'ব লাগে সেইবিলাকত ধুনীয়াকে পোৱা যায় মানে সেই কেইখনত মানে এ ডায়েৰী বুলি কবি নগাঁওৰ ডায়েৰী যদি চব তো যাকওঁ কবিচোন নগাঁও ডায়েৰী অ নগাঁওৰ ডায়েৰী পৰা লৈ আহিবলে কবি
এতিয়াও এতিয়া আজিয় নগাঁও ডায়েৰী সি সেনা অ অনলাইন চাইছিলে নহয়
এই অনলাইন নানিবি এষ বেয়া হব হ চাবলৈ বেয়া হব মোৰ
অ অনলাইন কৈছে হে অনলাইন কৰি দিওঁ বো এনেকে কৈছিলে ক্ৰীম এটা এ গৈ পেলাই চাই আছিলে তাৰপিছত নকৰিলে নে কি নেজানো আৱ
অ এই এনেকে ডায়ৰী পৰা আনি থোৱাই ভাল
অ কিমান লয় সেয়া তাক কব লাগিব আনিবলৈ
এ ক্ৰীম লৈ লৈ আছে এ এপোৱা আধা আধা কিলো নানিলোঁ হ'ব এপোৱা মান আনি খাই থাকিলেও হ'ব বেছি খাবও নোৱাৰি সেয়া দুচামুচৰ দুচামুচ মান ললে একেবাৰে এই কি বু হেৰি হৈ আহে আমোৱাই আহে।
অ
তথাপিও মানুহ গোটেই খৰচ যে আধা লিটাৰ মান আ লব পাৰিবি আৱ আধা লিটা পাঁচশমান টকা যাব উম
পিছত কৰিম হা, এতিয়াতো নোশুৱাই ন?
অ এতিয়া নুশু অকমান সময় আছো বাৰু মই